অ
শুনিছেনে মাত টো
অ' শুনি আছা তুমি শুনিছানে
শুনি আ কি কৰি আছা
এয়া আছ ন কি কৰিবা কলেজ নাই
তাকেতো গৰম বন্ধ দিলে
উম দিল ইল বাকী তুমি খোৱা বোৱা কৰা নাই কৰিম আৰু তুমি খালাানে?
নাই নাই খোৱা নাই বাৰু এতিয়ালৈকে।
ঘৰত ভাল চবৰে
ঘৰত ভালেই তোমালোকৰ
আছে আৰু ঠিক ঠাক পথাৰত নামিছে নহয়
কথা আৰম্ভ কৰিছে আৰু
বাকী তোমালৈ ফোন কৰিলো মানে কথা টপিক এটা আলোচনা কৰিম বুলি। আমাক মানে যে টপিক আলোচনা কৰিম বুলি ভাবিছো সেই টপিকটো তোমাৰ। বহুত দিনৰ পৰা মানে মানুহৰ মাজত চৰ্চৰা হৈ আছিলে। আমাৰ ইয়াৰ ঘৰতো ওলাইছে ধৰা
হয় হয়
গতিকে সেই টপিকটো হৈছে মানে আমাৰ অসম চৰকাৰৰ যিখিনি জনকল্যাণমূলক আঁচনি
হয়
আৰু তোমাৰ তাৰ সেই আঁচনি উপভোগ তা সকলৰ দৰে অৱস্থাটো মানে তাৰ বিষয়ে আলোচনা কৰিম বুলি ভাবিছিলো এনেই তোমাৰ টপিকটো কেনেকুৱা লাগছে
টপিকটো ঠিকে আছে এতিয়া বৰ্তমান সময়ত এই এই মানে এইটো যোনটো টপিক আমি যোনটো এতিয়া আলোচনা কৰিবলৈ তুমি মোক মোৰ লগত আলোচনা কৰিবলৈ আহিছা। সেই টপিক ইটো ওপৰত মানে গোটেই অঞ্চলসমূহত এটা কথাই চলি আছে। কিছুমান এই যেতিয়া। মানে তোমাৰ ইলেকচনৰ টাইম অহ আহিছিলে
হয়
এতিয়া আমাৰ অসমৰ জনসাধাৰণে বহুতো বেলেগ বেলেগ ধৰণৰ আঁচনি লাভালাভ হৈছিলে কিন্তু এই ইলেকশ্যনৰ পাছৰে বৰ বৰ্তমান সময়কণত সেই আঁচনিসমূহ বন্ধ হৈ গৈছে
অ নিশ্চয় তুমি বিভিন্ন ধৰণৰ আচনি যেনে তোমাৰ অৰুণোদয় আঁচনি
হয়।
বৃদ্ধ পেঞ্চন, কৃষক আঁচনি।
হয়
তাৰপিছত তোমাৰ বিভিন্ন ধৰা আৱাস যোজনা তেনেকুৱা ধৰণৰ বহু আঁচনি চৰকাৰে খুব পৰিকল্পনা কৰা দেখা গৈছে। কিন্তু সেই আঁচনিসমূহ কাইল ক্ৰমত দিয়ে কিন্তু দি পেলাই তিনি চাৰি মাহ মান দি পেলাই আকৌ বন্ধ কৰি দিয়ে।
হয়
তোমাৰ সেই আঁচনিসমূহৰ দিয়াৰ সময়ত আমাৰ মূল্যবৃদ্ধিৰ পৰিমাণটো বৃদ্ধি পায়।
হয়
এতিয়া তোমাৰ এই যোনটো আমাৰ মানে বিনামূলীয়া চাউল। তাৰ লগত দালি চেনি আৰু নিমখ সংযোজন কৰিছিলে চৰকাৰে
উম সমবায়ত
সমবায়িত কিন্তু এতিয়া বৰ্তমান সময়ত সেই দালি চেনী মিঠাতেল দিয়া নামত সেই দালি চেনীয়ে সকলোবোৰ উঠাই দিছে।
অহ।
এতিয়া তোমাৰ সেই তোমাৰ আমাৰ অসমত বহুতো দৰিদ্ৰ দৰিদ্ৰ শ্ৰেণীৰ লোক আছে
উম।
কিছুমানে আমাৰ এই দালি চেনীকন দালি, চেনী খিনি চৰকাৰৰ ফালৰ পৰা বিনামূলীয়াকে পাওঁ পাওঁ দেৱ অলপমান হ'লেও সকাহ পাইছিল তেওঁলোকে
অলপমানা বহুখিনি খুৱাইছিলো তাত
হয় কিন্তু এতিয়া তে চৰকাৰে সকলোবোৰ আঁচনি বুলি এতিয়া বৰ্তমান সময়ত নায়েই এতিয়া বৰ্তমান সময়ত এ কিছু মানে একেবাৰে কম পৰি পৰিমাণৰ আঁচনিসমূহে প্ৰণয়ন হৈ আছে এতিয়া অৰুণোদয় দিয়া নাই বহুতদিন হ'লেও তোমাৰ
হয়
আৰু এটা কথা তুমি চাবা এই অৰুণোদয় আঁচনিটো বা এই আঁচনি খিনি বাদেই দিছো এতিয়া তোমাৰ যিখিনি চাউল তুমি যে এতিয়া কলা চাউল দালি এইখিনি দিছিলা বুলি
হয়
সেই চাউল দালিৰ। এক প্ৰকাৰ চাবলৈ গলে দোকানত যিমানটো মূল্যবৃদ্ধি হৈছে
হয়
তাৰ পৰিপ্ৰেক্ষিতত সেই যে চাউল দাল কেইটাৰ যোগান ধৰিলে চৰকাৰে তাৰ পৰা আমাৰ জনসাধাৰণ বহুত উপকৃত হৈছিলে।
হয়।
আৰু তোমাৰ। এই যে যোৱা এতিয়া ধৰা ছাত্ৰসকলৰ বা ছাত্ৰীসকলৰ বাবে কি নিযুত মইনা আঁচনি। নিজত বাবু আঁচনি তেনেকুৱাও কিছুমান আঁচনিৰ পৰিকল্পনা কৰা দেখা গৈছে।
উ পৰিকল্পনা প্ৰণয়ন হৈছিলেও।
ক'ব নোৱাৰি কিমান দিনলৈ এইখিনি চলিব।
হয় এতিয়া বন্ধয়ে হৈ আছে।
হয়টো এতিয়ালৈকে দ দুই তিনিবাৰ দি পেলাই এতিয়া দিয়া নাই কিন্তু হয়তো চৰকাৰ সলনিও কেতিয়াবা আঁচনিসমূহন্ধ হৈ গছে। থাকিব।
হয়। এতিয়া অৰুণোদই যিখন আচনি হয় ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আচনি আছিলে। এতিয়া বৰ্ত মান আমাৰ চৰকাৰে পাঁচ মাহৰ কাৰণে একেলগে সৰ্বমুঠ পইচাটো দি এতিয়া বৰ্তমান সময় বন্ধ কৰি কৰি থৈছে। যিহেতু এই আমাৰ পাঁচমাহ উকলি গ'ল। এতিয়া চৰকাৰে অৰুনোদইক লৈ কোনোধৰণৰ তোমাৰ ধৰি লোৱা পৰিকল্পনা কৰা দেখা যোৱা দেখা পোৱা যোৱা পোৱা নাই। এতিয়া নতুন চৰকাৰে পৰিকল্পনা কৰিছে কিন্তু সেই পৰিকল্পনা মতে বৰ্তমান এটা কামো সম্পূৰ্ণ হোৱা নাই।
দিব বুলি কৈছে কিন্তু কেতিয়াৰ পৰা দিব সেইটোহে নাজানে।
হয় এইটো বৰ্তমান চৰকাৰেও কব পৰা নাই। এতিয়া চৰকাৰে চৰকাৰী বাবে যিখিনি আমাৰ ই ইলেকচনৰ নামৰ খৰচ হ'ল পইচা, সেইখিনি আমাৰ ভা অসমৰ এটা বৃহৎ লোনৰ প লোনৰ পৰিমান হৈছে বুলি মই নিউজত শুনিবলৈ পাইছো।
নিশ্চয়।
এতিয়া আমাক টকা দিয়া নামত আমাৰ অসমখনক বিকা গৈছে বৰ্তমান সময়ত। এতিয়া চৰকাৰে আচনিৰ নামত বিভিন্ন ধৰণৰ আমাৰ দীঘলী পুখুৰীত তো আমাৰ বেচে বেচিছিলে।
এতিয়া বহুতো গছ -গছনি বে-বেচিছে আ চৰকাৰে।
হয়। এতিয়া তুমি চা -তুমি চোৱা দীঘলী পুখুৰীৰ পাৰৰ দীঘলী পুখুৰীটো বেচাটো সেইটো এটা ডাঙৰ সমস্যা বা ডাঙ আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এক ক্ষতি বুলি ক'ব পাৰি। এনেও দীঘলী পুখুৰীৰ পাৰৰ যিখিনি গছ বা দীঘলী পুখুৰীটো আমাৰ যিজন হৃদয় সম্ৰাট ধ্ৰুবিন জুবিন গাৰ্গ থকালৈকে সংৰক্ষ ক্ষিত হৈ আছিলে। কিন্তু সেই দীঘলী পুখুৰীটো বেচাই নহ অকল তুমি চাবা আমাৰ যিটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ সেয়াও বিক্ৰী কৰা দেখা গ'ল।
হয়।
ক'বলৈ গ'লে আমাৰ অসমৰ যিবোৰ থলুৱা সম্পদ যিখিনি অন্য ৰাষ্ট্ৰত নাই এই থলুৱা সম্পদ খিনি কিন্তু অসম চৰকাৰে নিঃশেষ কৰি পেলাইছে।
হয় আমি চ আমি অকল চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ'ব আমাৰ চৰকাৰে আঁচনিসমূহ দিয়ে। আঁচনিসমূহ আমাক দিয়ে কিন্তু যিখিনি আমাৰ দৰিদ্ৰ লোক দৰিদ্ৰ লোক আছে সেইখিনিক সেই আঁচনিসমূহ মূহৰ লোভতে কাম কৰিবলৈ বাদ দিয়ে। এতিয়া বৰ্তমান সময়ত তেওঁলোকে খেতি কৰিবলৈ বাদ দি দিছে। যে চৰকাৰৰ ফালৰ পৰাই এইখিনি পাওঁ আমি খেতি কৰি কি লাভ?
হয়।
সেইকাণে আঁচনিসমূহ সকলো আঁচনি দিব দিবলৈ কোৱা নাই কিন্তু যিখিনি আঁচনি আমি পাবলগীয়া মানে যিখিনি আমি আমাক দিবলগীয়া সেইখিনি আমাক দিব লাগে আচল
হয়।
প্ৰত্যেককো নিদিলেও আমাৰ যিখিনি দৰিদ্ৰ সীমাৰেখা তলৰ লোকখিনি
হয়।
সেইখিনি আমাক দিব লাগে।
আচলতে আৰু এটা কথা, তোমাৰ কি হয় মানে। এই যিটো আচঁনি যোগান ধৰিছিলে যিকেইটা ধৰা কৃষকক। বোলে যি কৃষক আঁচনি দিছিলে।
হয়।
ত' আমাৰ। দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তিসকল বহু উপকৃত হৈছিলে তেওঁলোকৰ মাহ
হয়, খে-খেতিয়কসকলৰ সেইটো আঁচনি এটা প্ৰযোজ্য আঁচনি বাৰু।
কিন্তু এনেকুৱা হৈছে যে কিছুমান। পাবলগীয়া হিতাধিকাৰীয়ে নাপায় কিন্তু নাপাবলগীয়া হিতাধিকাৰীয়ে পাই আছে।
হয়।
এই সমস্যাসমূহ নিৰ্মূল কৰিব লাগিব।
হয়।
কাৰণ এই সমস্যাৰ জৰিয়তে বহুতো। কৃষক নিবনুৱা যিসকল প্ৰকৃত কৃষক। যাৰ নামত মাত কি আছে যাৰ নামত জৱান বন্দী আছে এইখিনিয়ে। সেই আঁচনি উপভোগ কৰিব নোৱাৰে কিন্তু যি যিখিনি, ধৰা, ধনিক শ্ৰেণীৰ মানুহ। বা তোমাৰ আহ ধনীক শ্ৰেণীৰ মানুহ আৰু যিখিনি পুঁজি পতি বা পইচা পাতি থকা চাকৰিয়াল মানুহ। তেওঁলোকে, সেই আঁচনিবোৰ লাভ কৰি থকা দেখা গৈছে। অশাসকীয় পক্ষত, তাহাতৰ তেওঁলোকৰ ওপৰত যদি, তুমি আবেদন যা-দাখিল কৰা। তেন্তে ওলটাই তোমাৰ ওপৰতে একশচন লোৱা দেখা গৈছে। গতিকে এইখিনি নিৰ্মূলকৰন কৰিবলে। সকলোৱে একেলগে সাহসীয় পক্ষক জোৰ দিব লাগিব। আৰু এই খিনি নিৰ্মূল কৰাৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতাৰ লগতে তোমাৰো একান্ত সহযোগিতা পাম বুলি মই আশা কৰিছো। আৰু আমি এইখিনি চাব লাগিব যে আমাৰ, যিজন জিলা আয়ুক্ত তেখেতৰ ওচৰত। আমি এখন আবেদন দাখিল কৰিম যাৰ জৰিয়তে এইখিনি নিৰ্মূল হব পাৰে।
হয় হয়, বাৰু তোমাৰ লগত কথা পাতি ভাল লাগিলে।